আজি অলপ মুভিৰ বিষয়ে কথা পাতো
অ ঠিক আছে কোৱা
ভাল পোৱা নে
হয় ভাল পাওঁ আৰু তুমি কোৱা তুমি ভাল পোৱাানে
তুমি এনে চাউথ ইণ্ডিয়ান মুভি বে বেছি ভাল পোৱা নে হলিউড ই বলীউুড
মই এনে টো হিন্দী মুভি চাও আৰু এনে সাউথ ইণ্ডিয়ন আছ হ কেতিয়াবা চাউথ ইণ্ডিয়ানো ভাল লাগে আৰু তুমি তোমাক কেনেকোৱা টাইপৰ মুভি ভাল লাগে
মোক তো চাউথ ইণ্ডিয়ান মুভি ভাল লাগে
আচ্ছা
তুমি হলিউড মুভি চাই ভাল পোৱাানে
হয় হলিউড মুভি ও চাই ভাল পাওঁ আৰু তোমাৰ চাউথ ইণ্ডিয়াৰৰ তোমাৰ মানে কোনটো মুভি এনেকু এনেকোৱা ভাল লাগে তোমাক
অ চাউথ ইণ্ডিয়ানতো বেচিকেলি বহুত মুভি আছে মই চোৱা ভাল লাগে তেনেকোৱা ক'ব গ'লে মোক ত' এইটো মুভি ভাল লাগে তোমাক উম কেজি এফ চাই তে নে তুমি কে জি এফ
হয় হয় কেজি এফ
হয় এখন মুভি বহুত চাও চাউথ ইণ্ডিয়ানৰ মুভিখন ভাল লাগে আৰু তোমাক কোনটো ভাল লাগে বেছি
মোক চাউথ ইণ্ডিয়ানৰ মানে গীতা গোবিন্দা মুভি ভাল লাগে
অ অ অ গীতা গোবিন্দা।
তোমাকো ভাল লাগে? অ আচ্ছা আৰু এইটো ডিয়ৰ কমৰেড তো ভাল লাগে
ডিয়াৰ কমৰেড হয় হয়। পপুলাৰ মুভি এইটো সময়ৰ অহ এনেই তুমি এনেই লাভ ষ্টোৰি মুভি বেছি চাইকে ভাল পোৱা না এনে হৰৰ মুভি চাই ভাল পোৱা নে
মই মই এনে নৰ্মেল মই এনে কমেডি মুভি বেছি ছি ভাল পাওঁ আৰু হৰৰ মুভিও ভাল পাও কেতিয়াবা কেতিয়াবা হৰৰ মুভি চাই ভাল ও উম যেতিয়া অকলে থাকোঁ তেতিয়া। হৰৰ মুভিয়ে বেছিকে চাই কিনে ভাল লাগে আৰু মোক।
হয় নিকি অ হৰৰ মুভি মইতো এনে হৰৰ মুভি চাও ভাল পাওঁ আৰু এনে অ লাভছ ষ্টৰি মুভি এইবোৰো ভাল লাগে লাষ্ট টাইম তুমি কোন।
হৰৰ মুভি কি। চ-চাই ভাল পোৱা এনে কি তোমাৰ বেছিকে ফেভৰেট হৰৰ মুভি।
টাইম মানে হৰৰ মুভি চোৱা বুলি ক'লে কাঞ্চনা টু চাইছিলোঁ। ইমান হৰৰ মানে ইমান -। কমেডী
হয় হয় তুমি কমেডী ডি আৰু এইটো হৰৰ ভাল লাগে এইটো মুভি। টো মোকো ভাল লাগে হয় আৰু কাঞ্চনা হ'ল আ হয় হয় কাঞ্চনা টু আৰু স্ত্ৰী। আৰু এ চাউথ ইণ্ডিয়ানৰ যে এইটো অ হয় এ আৰু আছে কিবা। কিবি আৰু। এ ভুল ভুলেয়া।
অ ভুল ভুলিয়া হয় হয়।। ভুলভুলিয়াও ভাল লাগে। এনে চি।। চাউথ ইণ্ডিয়ান কোনটো হিৰ' তোমাক বেছি ভাল লাগে
চাউথ ইণ্ডিয়াৰ হিৰোটো ভাল লাগে। মানে হেনেকুৱাঁ মোক নামতটো মই নাজানো মানে।। এনেটো গোটেই ভাল।। ভালে আছে চবে হিৰো।। ইমান ন নাম তো মই নাজানে। এনে তুমি কব পাৰিবা নে কোন।।
অ চাউথ ইণ্ডিয়ানতো ক'ব গ'লে। প্ৰভাসক চিনি পোৱা নে বাহু বুলি। হিৰ আছিল প্ৰভাস একদম ওখ কৰি। একদম গোল অ একদম ওখ কে আছে প্ৰভাস বুলি আৰু, আৰু।।। যে থালাপতি।। টিক চিনি পানীত এতিয়া বৰ্তমান এম এল এ হৈছে। সেইটো, সেইখন বিজয় থালাপাতিটো মোৰ ফেভৰেট হিৰ'। আৰু প্ৰবাসে বহুত ভাল লাগে। মানে চাউথ ইণ্ডিয়ানত যিকোনো হিৰো আছে। বিজয় থালাপত হ'ল অ আৰু তুমি।। বিজয় দাৱ, দেৱকুণ্ডা আছে।। বহুত হিৰ গিতা আছে। প্ৰভাস।।
হয় আচ্ছা আৰু হিৰইন?
হিৰইনটো তোমাক ক'ব গলে এইটো আহ এ স্বাৱনপ্ৰাচ যে আছিলে তাৰ নামটো কি আছিলে মনত নাই দিয়া। এতিয়া, এতিয়া যে।। বিয়া পাতিলে হিৰজনে।।
হয় হয় অ মই নাজানো। মই এনেই মানে এনেই চাই চাওঁ কিন্তু মানে ইমান নামটো মানে ইমান মনত নাথাকে আৰু।।
অ এনে এইটো ইণ্ডিয়ান কোনটো হিৰো ভাল লাগে এনে?
ইণ্ডিয়া হিৰ অ মানে ইণ্ডিয়া এই বৰুণ ধাৱন ভাল লাগে। বৰুণ ধাৱনৰ হয় বৰুণ ধাৱন।। ভাল লাগে আৰু আৰু এ।। এইটো কি কয়? অক্ষয় কুমাৰ অ অক্ষয় কুমাৰক।। ভাল লাগে
অ অক্ষয় কুমাৰ বহুত খিনি মিমচি আছে।
অ হয় হয় অক্ষয় কুমাৰৰ বহুত কেইটা এনেকুৱা
অ অ অ আৰু তোমাৰ অমিতা বচ্চনটো?
হয় অমিতাভ বচ্চনো ভাল লাগে।
কন বনেগা কৰৰ পতি তেওঁ আ তেওঁ উ
হয় আৰু হয় হয় চাইছিলো হয় মানে ইমান চ ইমান চোৱা নহয় আৰু কেতিয়াবা আৰু এনে টিভি চাই থ কোটতে চাই ল আৰু মোৰ এতা কোৱাঁচোন আছিল তুমি মানে এনী চিনেমা হলত যায় কিনে উম চোৱা নে? ঘৰতে চোৱা।
এ মইতো চিনেমা হলত যাইগেও চাওঁ ঘৰতো চাওঁ কিন্তু এতিয়া বহুত কমি গ'ল। মভিছোৱা আগতে বহুত চাইছিলো
আচছা মইো মানে চিনেমা হলত চাও কেতিয়াবা এনেই ফ্ৰেণ্ডৰ লগত যাওঁ তেতিয়া চাওঁ আৰু এনেতো টিভিত কেতিয়াবা ছা লাষ্ট মই এনে িবা এনেকুৱাাতো ন মানে লাষ্ট চাইছিলো এইটো মনত নাই এটা মানে চাইছিলো এ কিব হয় এইটো নতুন হিৰো হিৰইন এটা আছে মানে নতুন মুভি ওলাইছিলে এইটো
অ কি মোৰ বিচাৰিছিলা লাষ্ট টাইম
প্লাছটো মানে ম নাই ইমান নামটোো মত
হয় নেকি মইতো লাষ্ট চয়াৰা বুলি চাইছিলো চেয়াৰা
আচ্ছা চাৰ হয় হয় আছা অ হয় হয় চাই আ ময় চাইছিলো আা হয় হয় ভাল লাগে চাৰয় মৰ্জিটো হয় এইটো নতুন হয়
চাবলৈ ইমান মন নাছিলে মানে তেতিয়া ৰিলচ ফ্লিপ মানে চবত আহি আছে মুভি টো ইমান ভাল ইমান ভাল চালো আৰু কেনেকুৱা বুলি
হিত হৈছিলে মানে আগতে মানে ইমান এনেকুৱা মানে এইটো হৈছিল আৰু বেছিকে অ এতিয়া মানে হয়
সেই যাইকে চাইছিলে ইমান ভাল লগা নাই বাৰু মুভিটো গান বোৰ ভাল লাগিছে
আচছা আচছা এনেই তুমি মুভি অক অকলে চাই ভাল পোৱা নে ফ্ৰেণ্ডৰ লগত নে ফেমিলিৰ লগত
অ মইতো এনেতো আজিকালি মুভি জানাই ফেমিলিৰ লগততো চাব নোৱাৰি ক'ব গ'লে আৰু তোমাৰ ফ্ৰেণ্ডৰ লগত চাই ভাল পাওঁ
আচ্ছা হয় মই কেতিয়াবা অকলে চাও কেতিয়াবা অকলে চাও মুভি অকলে চাই ভাল লাগে আৰু কিবা কিবি মুভি অ অকলে চাই ভাল লগে আৰু কিবা মানে এনেকুৱা এনেকুৱা ফেমেলি মুভি থাকে এনেকুৱা ফেমেলিৰ লগত চাই কিনে ভাল লাগে অলপ হয় আৰু তুমি কেতিয়াবা এনেকুৱা মুভি চাই কিনে কান্দি
অ মই ফাৰ্ষ্ট টাইম মানে চাইছো ছিলো একবাৰ মই সৰুতেই চাইছিলো তেতিয়াই কান্দা মোৰ বহুত কান্দা ওলাইছে তাৰ পিছত এইটোৱে মোৰ লাষ্ট কান্দা এইটো হাতী মেৰা চাথি বুলি মুভি আছে যে নহয়
আচ্ছা আচ্ছা হয হাঠী মেৰা চাঠী হয়
অ লাষ্ট চিনত মানে হাতীক যে গুলি লাগে এইটো গুলে গুলি লাগ তাত মই বিৰাট কান্দিছিলো সেইটোৱে মোৰ তুমি কান্দিছিলা নে কিবা এনেকুৱা মুভি চাই তেগে
মই মই এনেকুৱা কিবা এনেকুৱা মুভি চাই কিনে এনেকুৱা মানে এনে ফেমিলি মুভি চাইছিলো, এনেকা হম চাথ চাথ হে এইটো যে মুভি থাকে ন ফেমিলি মুভি। এইটো চাই কিনে অলপ ভাল লাগে মানে এনে তাৰ মানে মনত অলপ মানে এনেও টাচ কৰি দিয়ে ন বাহ ভাল লাগে এনেকুৱা মুভি। চাই কিনা সেইটোৱে মুভি যেতিয়া চাইছো যে অলপ কান্দা ওলাই গৈছিলে।
হয় নেকি এতিয়া আৰু কান্দা নে মুভি চাই
হয় এতিয়াতো মই আজিকালি ইমান মুভি না নাচাও মানে যিহেতু আজিকালি মবাইলে চাই থাকো মানে ইমানতো মুভি চোৱা নাযায় কেতিয়াবা আৰু মোবাইলত আহি গলে ট্ৰেইলৰ টো। তেতিয়া আৰু চাই লওঁ এনে মো মোবাইলতে চাওঁ।
অ' আ
কোৱা, তুমি চোৱা নে?
কেতিয়াবা বাৰু আজিকালি তুমি গমেই পোৱা, মোবাইলৰ কাৰণে আজিকালি মুভি চোৱা ইমান নহয়। আৰু সময় ইমান পোৱা নাই। যায় লাষ্টটাইম কলো নহয়
আচ্ছা আৰু এনেই তুমি কি মুভি এনেকুৱা চাইছা যে তুমি বহুত বাৰ চাইছা এইটো মানে, বহুত এইটো মুভিটো মানে বে চাই মানে, চাই থাকা আৰু কেতিয়াবা-কেতিয়াবা এইটো, বহুত পুৰণা হলেও।
মই এনে চাই থকা ক'ব গ'লে বাহুবলী মুভিটো বহুত বাৰ চালো। তুমি তেনেকুৱা কি মুভি চাই থাকা বাৰ-বাৰ?
মই এনেকুৱা মুভিটো চোৱা নাই, ম মানে সেইটোয়ে মই হাম সাথ-সাথ হে কেতিয়াবা চাও আৰু মানে এইটো বেছিকে চাইছো আৰু এইটোয়ে টিভিটো বেছিকে দিয়ে আৰু এইটো মুভি চাই চো আৰু বুলবুলাইয়া। চাও, সেইটো কমেডি আছে হৰৰ মিক্স আছে অ মুভিটো ভাল লাগে।
অ, অ, মভিবোৰ, ঘৰতে চোৱা তুমি মভি? মোবাইল চোৱা না ম টিভি
মই টিভিত চাই ভাল পাওঁ এনে যে মই বেছিকে মানে হলত, চিনেমা হলত যায় কেনে চাই ভাল পাও। মানে তাতে গ'লে আৰু অলপ ডাঙৰ-ডাঙৰকে দেখা পায়
অ, অল, অ, চাউণ্ডটো বেছি অলপ
হয়, হয়, হয়, চাউণ্ডটো বেছিকে হ মানে অলপ ভাল লাগে আৰু ৰিয়েল লাইফৰ নিচিনা এনেকুৱা লাগে অলপ।
অ মবাইলত-মবাইলত মভি চাই পাইছা নে তুমি?
অ মোবাইলত মুভি চাই পাইছিলো, উম কিন্তু এতিয়া চোৱা নাই এ এ এদিন চাইছিলো্
আহ আহ কি মুভি চাইছিলা মোবাইলত?
মবাইলত চাইছিলো এটা কিবা ইংলিছ মিডিয়াম বুলি আছে এইটো মুভি চাইছিলো। অ শ্ৰীদেৱীৰ মুভি হয়। কিয়? চাইছিলোটো ভাল লাগিছে চাই কিনা।
অহ মোবাইলত চাই ভাল লাগে না নালাগে এনে মোবাইল মোবাইল
মোবাইলতে চাই কিনে ভাল লাগে মানে, এনেটো টিভিতো মানে টিভিত চাই কিনে সেইটোৱে যে টিভিত বে চি এডভাৰটাইজ এড বোৰ দিয়ে ন। আৰু মোবাইলত ইমান এড নিদিয়ে আৰু নিজে ঠিক কৰি কিনেও চাব পাৰি, সেইকাৰণে এইটো ভাল যে তাইমটো আৰু ইমান বেছি কঞ্জিয়ুম ন কৰে আৰু টিভিতটো চালে অলপ বেছি তিনি ঘণ্টা চাৰি ঘণ্টা হৈ যায় ন ত মবাইলত দুই ঘন্টাতে সেইটো ফিলমটো শেষ হৈ যায়, তেতিয়া ভাল লাগে হয়।
আৰু তোমাৰ এনে ইণ্ডিয়ান হিৰণী কেইটাৰ নাম জানেনে হিৰইনচ?
অ ইণ্ডিয়ান হিৰো- হিৰইন মানে আলিয়া ভাট ভাল লাগে মোৰ। আলিয়া ভাট দীপিকা পাদুকন ভাল লাগে, হয়- হয় - হয়।
আৰু তুমি নতুন নতুন হিৰইনৰ নামবোৰ জানানে?
নতুন নতুন হিৰইনৰ ইমান নামটো নাজানো।
আহ। তোমাৰ তো ফেভৰেট হিৰইন ত দীপিকা পাদুকন।
হয় -হয় -হয়।
আহ। মইতো এই হিৰইন গীটাৰৰ নামটো ইমান নাজানো। নো বাৰু অ দিয়া
অ' অ' থিক আছে দিয়া।